হেল্ল'।
হেল্ল'।
অ' কি কৰিছা?
এনেই আছোঁ বহি। তই?
আছোঁ এনে। ভাত পানী খালি?
ভাত পানী খালো। তই খালি?
অ' নাই খোৱা নাই খোৱা, খাম হে, বনাই আছে। বাকী খবৰ খাতি ভাল তোৰ?
আছোঁ আৰু। ঠিকেই, বাকী তোৰ তোৰ ভাল, অ' মই ঘৰতে আছোঁ। বাকী তোৰ খবৰ ভাল নে?
উম আছোঁ দে মই ভাল, এ, মানে সাধাৰণতে মানে মই ভাবিলো তোৰ লগত এটা এনেই মানে আজি যেতিয়া মই মানে ওলাই গৈছিলো হা ওলাই যাওঁতে মানে ঘৰলে যেতিয়া উভতি আহি আছিলোঁ, তেতিয়া ৰাস্তাত যথেষ্ট মানে যথেষ্ট পৰিমানৰ ধূলি, তাৰপিছত ধোৱা তাৰপিছত আৰু প্লাষ্টিকৰ যোনবোৰ আৱৰ্জনাবোৰ য'তে ত'তে পেলোৱা দেখিলো হা সেইবোৰ দেখি মনটো অলপ মানে বেয়া লাগিল, তথাপিও মানে ভাবিলোঁ যে এইটো আমাৰে আমিয়ে কৰি আছোঁ ন' যিমান যি নহওক। ত' মই ভাবিলোঁ আ মই তোৰ লগত অলপ প্ৰদূষণৰ বিষয়ে অলপ মানে আলোচনা কৰোঁ।
উম, তই যিখিনি কথা কৈছ মানে একেবাৰে সত্য। আজিকালি প্ৰদূষণ বুলি কলে ডাঙৰে সমস্যা হৈ পৰিছে আমাৰ কাৰণে। এই সমস্যা কেৱল এনেকুৱা নহয় কি মানুহৰ স্বাস্থ্যৰ ওপৰতে, নহয় তো ক'ব গ'লে গছ গছনি হওক, জীৱ জন্তু হওক, নদী, নালা আৰু সমগ্ৰটোৰ পৰিৱেশৰ ওপৰতে বেয়া প্ৰভাৱ পেলাইছে। আৰু যদি কবলৈ যাওঁ, সেয়েহে এই বিষয়টো মানে সকলোতে সকলো মানে চবতে মানে এই বিষয়টোৰ কথা কয় কি প্ৰদূষণ ইয়াত হৈছে তে তাত হৈছে তেনেকে, আৰু মই ভাবোঁ এইটো আমি মানে কমাব লাগে বস্তুবোৰ যিবোৰ বস্তু সঁচাকে বেয়া জীৱ জন্তুৰ কাৰণে আমাৰ স্বাস্থ্যৰ কাৰণে আৰু গছ-গছনিৰ কাৰণে হয়নে নাই ক'।
অ তই ঠিকেই কৈছোঁ দেই। অ বাৰু তই প্ৰথমে মোক কচোন তই এনে প্ৰদূষণ বুলিলে তোৰ মতে কি ভাবোঁ?
তোৰ যেতিয়া মানুহৰ বিভিন্ন কাৰ্যৰ পৰা। ফলত মানে বায়ু পানী মাটি বা শব্দৰ পৰিৱেশ। দুষিত হয় আৰু জীৱ জন্তু। ক্ষতি হয় বা তেতিয়া তাক প্ৰদূ্ষণ বুলিয়ে কোৱা হয় মানে সহজ। ভাষাত যদি মই ক'বলৈ যাওঁ পৰিৱেশত ক্ষতিকাৰক। মানে যোনে ক্ষতি কৰে আমাৰ পৰিৱেশটোক। সেইটোক যোনে নষ্ট কৰে সেইটোকে মানে প্ৰদূষণ বুলি কয়। আৰু মই ভাবোঁ আমি প্লাষ্টিক ব্যৱহাৰটো কমাব লাগে তাৰপিছত। গ্ল'বেল ৱাৰ্মিংটো যদি কমি যায় তেতিয়াও আমাৰ কমি যাব আৰু তই এতিয়াতো দেখিবলৈ পাইছোঁৱে আমাৰ। বতৰত কিমান বেছি সলনি হৈছে আগতে যদি চাবলৈ যাওঁ। আমি জানোঁ কি এই মাহটোত বৰষুণ দিব বা এই মাহটোত ৰ'দ দিব কিন্তু এতিয়া এনেকুৱা নহয়। ৰাতিপুৱা যদি ৰ'দ দিছে। অলপ পিছতে বৰষুণ দিব তাৰ পিছত আকৌ ৰ'দ দিব এনেকুৱা লাগিব কি বৰষুণো যে দিছিল। ধৰিবই নোৱাৰি হয়নে নাই ক'।
একদম মানে তই ঠিকে কৈছোঁ দেই নোহোৱা নহয় কথাবোৰ। বাৰু তইতো ক'লি এতিয়া বহুত ধৰণৰ মানে প্ৰদূষণৰ বিষয়ে নহ।
উম।
ত' তাৰে, তাৰে ভিতৰত যোনটো বায়ু প্ৰদূষণ তাৰ বিষয়ে অলপ ক'বি নেকি।
সাধাৰণে তোৰ চাৰি ধৰণৰ প্ৰদূষণ আছে। আৰু চাৰি ধৰণৰ প্ৰদূষণৰ কথাই বেছিকে কোৱা হয় তোৰ ধৰি ল' বায়ু পানী আৰু মাটি প্ৰদূষণ। আৰু শব্দ প্ৰদূষণ। ইয়াৰ উপৰিও মানে পোহৰ প্ৰদূষন। আৰু তাপ প্ৰদূষণৰ দৰে সমস্যা বৰ্তমান বৃদ্ধি পাইছে। ত' এতিয়া বেলেগ, বেলেগ ধৰণৰ প্ৰদূষণ আমি দেখিবলৈ পাইছোঁ তেনেকে ধৰ পোহৰৰ। ক'ব গ'লে তাপৰ কথা ক'ব গ'লে আৰু ইমানেই বেছি সমস্যা। হৈছে ইমানে বেছি সমস্যা বৃদ্ধি কৰিছে। যিটো মই তোক বুজাব নোৱাৰো হয়নে নাই ক' এতিয়া বাৰু মই তোক এটা প্ৰশ্ন সুধিম হা। বায়ু প্ৰদূষণ কেনেকৈ হয় কচোন ক' অলপ বুজাই ক'।
বায়ু প্ৰদূষণ। অ মই এইমাত্ৰ তোকহে সুধিলো মই বায়ু প্ৰদুষণনৰ কথা। বাৰু দেচোন মইয়ে কৈ দিওঁ। তই চাগে নুশুনিলি মানে নেটৱৰ্ক ইছু হৈ আছিল নহ কথাবোৰ চাগে।
নহয় মই ভাবিলোঁ তই মোক সুধিছোঁ প্ৰদূষণ কিমান ধৰণৰ হয়।
অ' আচ্ছা নাই, নাই বায়ু প্ৰদূষণৰ কথা সুধিলোঁ। একো নাই দে হেৰি বায়ু প্ৰদূষণ ক'ব গ'লে যোনবোৰ। আহ যান-বাহন তাৰপিছত। অ' যান-বাহনৰ যোনবোৰ ধোঁৱাবোৰ সেইবোৰ তাৰপিছত। কল কাৰখানাৰ ধোঁৱা তাৰ পিছত প্লাষ্টিক বা আৱৰ্জনা জ্বলোৱা। জ্বলোৱাৰ যোনবোৰ এটা ধোঁৱা ওলাই নহ তাৰপিছত বনাঞ্চল ধ্বংস আৰু। জীৱশ্ম ইন্ধনৰ অত্যাধিক ব্যৱহাৰৰ ফলত বায়ু প্ৰদূষিত হয়। আৰু এই মানে এই দূষিত বায়ু। তিয়া মানে। উলাই এইটো সেইটো আমাৰ শৰীৰৰ লগত যেতিয়া সোমাই তেতিয়া তুমি বিভিন্ন ধৰণৰ। আমাৰ ৰোগ সৃষ্টি কৰে।
উম ঠিকে কৈছোঁ তই।
তই এতিয়া বাৰু কচোন মোক পানীৰ প্ৰদূষণ কি হয়?
তোৰ কলা কাৰখানাৰ আৱৰ্জনা তাৰপিছত তোৰ ক'ব গ'লে ৰসায়নিক সাৰ তাৰপিছত কীটানাশক তাৰপিছত কীটানু প্লাষ্টিক, ঘৰুৱা নালা তাৰপিছত মালি আদি নো নদী তাৰপিছত বিল আৰু পুখুৰী পোৰে পানীটো দুখিত হয় আৰু তাৰফলত মানে তোৰ মাছ আৰু অনয়তম জলজ প্ৰাণীৰো হৈ মানে খ ক্ষতি হয় আৰু ক'ব গ'লে আৰু মানুহে সেই পানী ব্যৱহাৰ কৰিলে বিভিন্ন ৰোগত আক্ৰমণ কৰিব পাৰে তোৰ মানে বিভিন্ন বেমাৰ হ'ব পাৰে শৰীৰত বেমাৰ দেখাব পাৰে ত' সেইটো বাবে আমি মানে প্লাষ্টিক হওঁক জাবৰ জনা হওক পুখুৰী হওক বা নদী হওক এইবোৰত আমি পেলাব নালাগে আৰু যিবোৰ মানে কাম আছে সেইবোৰ এনেকে কৰিব নালাগে তেতিয়াহলে মানুহও ভালে থাকিব। আৰু যিবোৰ পানীত আছে জীৱ জন্তু সেইবোৰো ভাল থাকিব। বাকী মই তোক এটা সুধোঁ নিকি?
উম, সুধ সুধ সুধ
বাকীতো এনে শব্দ প্ৰদূৰনৰ বহুতেই মানে বিশেষ গুৰুত্ব নিদি দিয়ে ক'ব গ'লে কিন্তু ইয়াৰো ক্ষতি আছে দে মই জনাত হয় নে নহয় এইটো কচোন ক, তোৰ তোৰ মতে তই কি ভাব কিন্তু মই যদি কওঁ মোৰ মতে কিন্তু বহুতে বেছি ক্ষতি আছে।
অ আছে আছে যথেষ্ট আছে চা শব্দ প্ৰদূষণৰ ক্ষতি কবলে অতিমাত্ৰা হৰ্ণ তাৰপিছত লাউড স্পীকাৰ তাৰপিছত ক'ব গ'লে আহ যন্ত্ৰ পাতি আৰু মানে আতচ বাজি যোনবোৰ আৰু চা দিৱালীত বহুত এনে বম ফুটে য'ত মানে যোনবোৰ মানুহৰ শব মানে কিছুমান মানুহৰ মানসিক চাপটো বৃদ্ধি কৰে। আৰু বহু মানুহে এনেকুৱা হাৰ্টৰ পেচেন্ত আছে তেওঁলোকে বহুত লাউডত মানে বস্তুবোৰ শুনিব নোৱাৰে। তেওঁলোকৰ হাৰ্ট এটেক আহি যোৱাৰ চান্স এটা থাকে। ত' মানে তেওঁলোকৰ বাবে এইবোৰ মানে শব্দ প্ৰদূষণটো বহুতে মানে এটা ক'ব গ'লে নিগেটিভ ইম্পেক্ট হৈ পৰিছে। আৰু অ', যাৰফলত তেওঁলোকৰ টোপনিৰ সমস্যাও হৈছে। মূৰৰ বিষ বহুত হয়, তাৰ পিছত মনোযোগতটো কমি যায় আৰু ক'ব গ'লে তেওঁলোকৰ শ্ৰাৱণ শক্তিও বহুত ক্ষতি হৈ পৰে
তই ঠিকে কৈছ কিন্তু দেই ময়ো মানে সেইখিনিয়ে ভাবোঁ।
অ', বাৰু তই কচোন অ', অ', এইটো কি অ প্ৰদূষণৰ বাবে তোৰ জলবায়ু পৰিৱৰ্তনৰ কিবা স-অ', সম্পৰ্ক আছে নিকি তই ভাব?
একেবাৰে আছে, চা এতিয়া বায়ু প্ৰদূৰ্ষনত তোৰ মানে কি হয় গেছবোৰ প্ৰ-গেছৰ কাৰণে মানে গেছবোৰৰ কাৰণে। আমি মানে বহুত বেছি প্ৰদূ্ষন হয় আৰু যিবোৰ গেছটোৰ আমাৰ ইণ্ডাষ্ট্ৰি ফেক্টীবোৰৰ পৰা ওলোৱা হয় আৰু ইয়াৰ ফলত মানে বহুত বেছি হেৰি হয় প্ৰভাৱ পৰে আমি যিখিনি আমি উশাহ লওঁ উশাহটো যদি আমি বেয়া উশাহ লওঁ আমাৰ হ'ব আমাৰ স্বাস্থটো আমাৰটো বেয়া হ'বই আৰু যদি কবলৈ যাওঁ গছ গছনিও মৰি যাব। সেই বতাহতটো যদি বেয়া বতাহ পায় জীৱ জন্তুও মৰি যাব। ত' মই সেইটোয়ে ভাবোঁ আৰু। কি ফেক্টৰী ইণ্ডাষ্ট্ৰি হওঁক সেইবোৰ যদি ভালকে অলপ ঠিক হয় তেতিয়াহ'লে ইমানো বেছি নহ'ব বুলি বাকী তোক আৰু এটা সুধোঁ। আমি এনে ব্যক্তি ভাবে প্ৰদূষণ কমাবলৈ কি কৰিব পাৰো? তোৰ মতে আমি কি কৰিব লাগে?
ক'ব গ'লে চাম ব্যক্তি গত ভাৱে আমি যদি প্ৰদূষন কমাবলৈ চাওঁ তেন্তে আমি আমাৰ আমি ক'ব গ'লে গছ পুলি ৰোপন কৰিব পাৰোঁ। ধৰ এতিয়া বহুতেই গছ পুলি মানে গছবোৰ কাটি পেলাইছে বহুত ঠাইত বিভিন্ন অঞ্চলত ত' সেইবাবে আমি বহুত ঠাইত গছ পুলি ৰোপন কৰাটো উচিত আৰু প্লাষ্টিকৰ ব্যৱহাৰটো কমাব লাগে। আৰু চাহ আৱৰ্জনাবোৰ য'তে য'তে পৰি থাকে আজিকালি তো সেইবোৰ আৱৰ্জনাবোৰ মানে য'তে য'তে পৰি থকা আৱৰ্জনাবোৰ পেলাব নালাগে আৰু যোনবোৰ গণি অ', গণী পৰিবহন বা চাইকেল ব্যৱহাৰ কৰিব পাৰো ধৰ অ', এতিয়া ধৰ যোনটো আমি সহজে মানে চাইকেল বা খোজকাঢ়িয়ে যাব পাৰো সেই ত' তাৰ বদলি আমি এইবোৰ বাইক বা গাড়ী সেইবোৰ লৈ পেলাই এনে এনে ওলাই যোৱাটো কি মানে? সেইটোতো উ ওলাই নগলেও হয় ন ত খোজ কঢ়িয়ে যাব পাৰো। আৰু যোনবোৰ পানী আৰু বিদ্যুত সেইবোৰ মানে অযথা এনেই নষ্ট কৰিব নালাগে। আৰু এইবোৰ ক'ব গ'লে মোৰ মতে হা এইবোৰ সৰু সৰু অভ্যাস বোৰে ডাঙৰ এটা পৰিবৰ্তন আনিব পাৰে আমাৰ। মানে জীৱনত।
হয় কিন্তু দেই ঠিকেই কৈছ।
আৰু চা। তোৰ মতে মানে ইয়াত চৰকাৰৰ কিবা ভূমিকা আছে নেকি।
মোৰ মতে চৰকাৰে কঠোৰ পৰিৱেষ আইন মানে দিব লাগে এনেকুৱা এটা আইন দিব লাগে অধিক গছ গছনি ৰোপন কৰা। বা প্ৰদূৰষণ কাৰণে ব্যবস্থা শক্তিশালী সেইবোৰ কৰা কিবা কিবি। তাৰ পিছত জন সচেতন বৃদ্ধি কৰা আৰু। উদ্যোগসমূহ পৰিৱেশ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ এইবোৰ উৎসাহিত কৰা। মানে গছ-গছনি বেছিকে যদি ৰয় তেতিয়া প্ৰদূষণটো সঁচাকে ৰৈ যাব বুলি মই ভাবোঁ আৰু। বাকী আমি শিক্ষাৰ্থী হিচাপে আমাৰ ভূমিকা কি কওঁ চোন ক।
চা এতিয়া বিদ্যালয় বা মহাবিদ্যালয় সমূহ সচেতনতামূলক অনুষ্ঠান আয়োজন কৰিব লাগে আৰু পৰিষ্কাৰ পৰিজো অ', পৰিচ্ছন্নতা অভিযানত তেওঁলোকে অংশগ্ৰহণ কৰিব লাগে, এইবোৰে মানে আৰু আনক মানে পৰিৱেশ টো কেনেকে সুৰক্ষা কৰি ৰাখিব পাৰে এইবোৰ তেওঁলোকক বুজা বুজাব পাৰে এইব বিদ্যালয় বা মহাবিদ্যালয়সমূহত। বাৰু অ', হেৰি দেচোন মই মানে ফোন এটা আহিছে পিছত কথা পাতিম দে।
উম ঠিক আছে।
অ', দে।